অ এ কি কৰিব আৰ ইটো সিটো কামতে মাকহঁতক অকমান সহায় কৰি দিছোঁ নাই নাই মায়ে বনাইহে আছে।
বনাইছে ভালনে মাৰ গা-মূৰ?
মা আছে গৰমত ক'ত ভাল হ'বনো পাকঘৰডালত সোমাই সোমাই আকৌ গা ধুবলে গৈছে।
নকবা আৰু দেই গৰম হৈছে আৰু কি কৰিবা।
উপায় নাইকিয়া হৈছে গৰমত মানে ইমানেই সাংঘাতিক গৰম পৰিছে আৰু তাতে বৰষুণ দিয়াতোতো আশা বাদেই দিলো বাৰু। তথাপিও অ মানে ঘৰতেনো এনেকুৱা কি কৰি থম জানো। পানী ঢালি থাকিব লাগিব ওপৰত ঘৰৰ ওপৰত।
সঁচাকে। নাই হৈছে দিয়াত।
মই যে ভাবো দেই আমিও যদি সেই শ্বিলং চাইডে জন্ম হোৱাহেঁতেন।
অ সিহঁতৰ আকৌ চাগে সিহঁতে ভাবে যে এ গৰ অলপ গৰম উ দেশত জন্ম হোৱা হয়, তেনেকে বুলি ভাবে ছাগে গৰম জেগাত।
অ।
সেইটোৱেই। হয় আৰু চবৰে বেলেগৰতো বেছি ভাল লাগে কিন্তু হয় আমি গৰমত উৎকত গৰমত সহ্য কৰিব নোৱাৰি তেনেকে ভাবো আৰু ঠাণ্ডা জেগাটো ভাল
তাকে মইতো ঠাণ্ডা জেগাতে মই ভাল পাওঁ দেই।
নহয় নহয় দুদিন এসপ্তাহ ফুৰিবলৈ যাওঁ তেতি ভাল লাগে কিন্তু তুমি সদায় থাকিলে তোমাৰো আমুৱাব বা এ ইমান ঠাণ্ডা কানি কাপোৰ এটা শুকুৱাব নোৱাৰি নহয় তাত যদি জন্ম হলা হয় কানি কাপোৰ এটা ধুব নোৱাৰি এহ ইমান হেৰি তেনেকুৱা প্ৰব্লেমটো তাতে এই দাৰ্জিলিঙতো মই সেইটো চাইডেও দেখিছো নহয় হিলছ এৰিয়া বিলাকত আৰু দিগদাৰ ৰ'দটো ন নোলাই ন সদায় ডাৱৰ, বৰষুণতো থাকেই এনিটাইম
মানুহৰ অসুবিধাও হয় চাগে
হয় হয় বা অসুবিধা হয়। কিন্তু সেই পৰিৱেশ বিলাক ভাল লাগে মানে সেইটোৱে আৰু
হে পৰিৱেশটো সঁচাকে ধুনীয়া দেই আৰু চাফ চিকুণ ন
চাফা চাফা
বহুত চাফা, বহুত চাফা আমাৰ ধুতি যে ধূলি যেনিবা আউট কে মুখতে লাগে আৰু সাঁচকে পৰা নিচিনাকে পৰে মুখতে একদম আৱ
ছিকিমখন বেছি চাফা কিন্তু দাৰ্জিলিঙতকৈও
অ
বহুত বেছি চাফা মানে ছিকিম এ তাত যিবিলাক ৰোলচ বিলাক চৰকাৰ সেইবিলাক খুব ধুনীয়াকে ফ'ল' কৰে সেট' কথা মানে আমাৰ ইয়াত তুমি কিবা এটা আইন এটা বান্ধি দিলে দুদিন পাছত দেখিবা একো নাই
অ এ নহয় আগতে আমি স্কুলত আমাক কয় এই ৰঙা ফিটা মাৰি আহিবা, আমি মাৰি যাও এই এসপ্তাহ মান খুব চলে তাৰ পিছত আৰু ৰঙা ফিটা পাহৰিয়ে থাকো
তেনেকুৱা হয়
হয় হয়
তেতিয়া ইমান একো কথা নাছি লে আৰু আমাৰ আমাৰ দিনবোৰৰ লগত এতিয়া দিন কোনো কাৰণত নিমিলে এতিয়া মই আজি বৰ্তাহতৰ তালৈ গৈছো বৰ্তাৰ মানে নাতিনীয়েক আমাৰ ছোৱালীজনী মানে কি সৰু ছোৱালী স্কুল ডান্সৰ স্কুল মানে গৰম দিনৰ কাৰণে ৰাতিপুৱাই দিয়ে ছটা বজাপা, পাঁচটা বজাতে শুৱা পা উঠা ছোৱালীজনী ওৱান টু মানত গৈছে কেজি ওৱান, কেজি টু কিবা টু, থ্ৰী নে তেনেকুৱা কিবা ৰাতিপুৱা ছটা বজাতে ডান্স পায় বাপৰে বা তাৰ পিছত চুইমিং সাঁতোৰ সাঁতোৰাৰ পিছ ছত আকৌ ছবি আঁকা এইবোৰ কিমান আছে। এহতি স সৰু কালৰ পৰা মানে কম ম্পিটিছনত হেৰিত লগাই দিয়ে আৰু যে যুজ আগবাঢ় তেনেকুৱা হৈ যায় আজিকালি ল'ৰা-ছো
চব ক্ষেত্ৰতে চব ক্ষেত্ৰতে অকল পঢ়াৰ ক্ষেত্ৰতে নহয় চব ক্ষেত্ৰতে কম্পিটিশন
মোৰ মতে সেই মই নাজানো ইমানটোতো আৰু মই হেৰি নাই বাৰু তথাপি তথাপিও কৈছোঁ এ চাৰি, পাঁচটা, ছটাত দিয়াতকে অকমান ডাঙৰ হ'লে আগ্ৰহ কোনটোত চাই পেলাই সেইটোত দিয়াই ভাল।
অৱশ্যে গোটেই কেইটাতে দি লৈ পেলাই সেই বোজা এটা দিয়া হয়।
গোটেই কেইটাতে দিলে বুজাতোটো বুজাই এটাও নহয় তেতিয়া।
এটাও নহয়।
ইফালেও নহয়, সিফালে নহয়, সিফালে নহয় কিন্তু ভাই চাই চিন্তি এটাতে দিব লাগে। আৰু সেইটোতেই ভাবি ল'ব লাগে অ', বোলে নিজে পি পিছত বোলে মই এইটো কৰি আছিলোঁ, এইটো মোৰ ভাল লগা নাই বা মনে উ মিলা হোৱা নাই মই টো বাদ দি পেলাই মই বেলেগ এটাহে ভাবোঁ, তেতিয়া এটা বেলেগ কথা। কিন্তু গোটেইখিনি একেলগে সাঙুৰ খাবলৈ গৈ লাষ্টত একো নহয়গে মানে।
একো নহয়, একো নহয় সেইটো হয় কিন্তু এ যেনেকে এখন হাতে আমাৰ এটা হেৰি নাই জানো উম, অসমীয়াত কয় যে এখন হাতে এ দুটা শ'ল মাছ ধৰিবলৈ গ'লে দিগদাৰে দুইটা ওলাই যোৱাৰ চান চাগে সেইটো।
তাকে মানে ধুনীয়াকে আৰু বহুত সৰু ন সৰুতে ইমানতো বোজা ল'ব পাৰে সিহঁতক ক্ষমতা নাই নহয়, সিহঁতক এতিয়া পঢ়িবও দিব লাগে। ফূতি কৰিব ধমালি ধুমলা কৰি ল'ব লাগিব লাগে এইটোৱেইটো সময় ন। তাৰপিছত যেতিয়া লাইফৰ মানে জীৱনৰ-জীৱন সংগ্ৰামৰ কাহিনীৰ মাজত সোমাই পৰিব। জীৱন যুদ্ধত গুচি যাব তাৰপিছততো এই ভাল বেয়া ইটো সিটো একো মানে চাবলৈ সময় নাইকিয়া হ'ব, একে খিনি যাত্ৰা আমি এতিয়া যি যাত্ৰা কৰি আছোঁ, সেই যাত্ৰাতে আকৌ হেৰি লাগিব, লাগিব। গতিকে ভালকে থকা সৰু থকা দিনকেইটাতে অকণ মুকলি মোৱাকে অকণ থাকিব দিব লাগে সিহঁতক।
হয় আকৌ।
অ', তাৰ পিছত তেওঁলোকৰ ৰুচিটো চাব লাগে যে ৰুচি সেইটো হয় কিহত, কিহত গুৰুত্ব দিব বিচাৰিছে সেইটো ৰুচি মতে তে কিবা কৰক সেইটো বেলেগ কথা কিন্তু মানে ইমান বুজা দি পেলাই যাও, তই আমুকলৈ যাচোন তই আমুকলৈ যাবই লাগিব। কিয় নহ'ব।
অ', বেলেগৰ তুলনা দি দিছে আৰু বিশেষকৈ বেলেগৰ ল'ছালী অমুক লছালী টো ইমান হৈছে।
সেইটো, সেইটো, সেইটো আমুকৰ আমুক। হ'ল তামুকে তামুক হ'ল কি হ'ল তাতে এতিয়া আমুকৰ তামুকৰ কাৰণ চব ল'ৰা ছোৱালী একেলগে জন্ম হোৱা নাই নহয়, একেজনী মাকৰ পৰা জন্ম হোৱা ল'ৰা ছোৱালীয়ে বেলেগ হয়।
চব সমান জানো চবতো সমান নহয় ন।
আজি কালি জন্ম হোৱা‌ লছালী বেলেগৰ হয় তেন্তে দুজনী মাকৰ পৰা জন্ম হোৱা ল'ৰা ছোৱালী একেই হ'ব বুলি মানে ভাবিব ধাৰণা কৰাটোৱে ভুল।
উম। কি কবা মানে কম
আৰু মোৰ মতে মানুহে তুলনা দিয়াতকে নিজে কৰি বা কিবা এটা কৰিব বিচাৰিলে ল'ৰা ছোৱালী এনেও আজিকালি আজিকালি বহুত ল'ৰা ছোৱালী বুজি পোৱা হ'ল আগৰ নিচিনা আমাৰ নিচিনা বেঙা হৈ থকা নাই। নৰ আজিৰ দিনৰ ল'ৰা লছালীবোৰ আমি আগতে কিবা ভেবেয়া লাগি থাকে। নিচিনাকে থাকো ইফাল সিফাল ইটো সিটো হয় নাই বাৰু। বা মোৰ যে এতিয়াও মনত আছে মানে আমি কেনেকে স্কুললৈ যাওঁ।
কথা ক'লে তো আৰু তোমালোকৰ
উম হম স্কুলৰ পৰা আহা তাতে এই মানে হে লেজাৰ দিয়ে যে অকল চিৰণি এই হেটা চাৰে বাৰটা বজাত মই একদম দৌ ঘৰলে দৌৰি দৌৰি আহো মানে আগতে তেতিয়া মানে স্কুলতো এতিয়াহে পাকঘৰ বনাইছে আগতে স্কুলত পাকঘৰ নাছিলে।
নহ আগতে নাই নাই আগতে তোমালোকে পাইছিলা জানো খোৱা খাদ্য আমাৰ দিনতো নাই বাৰু। তোমালোকে পাইছিলা জানো অ তোমালোকে পাইছা নে!
এল পি স্কুলৰ পৰা তেনে তেতিয়া আৰম্ভ হৈছে মানে। তাৰপিছত মই তেতিয়া এই হেৰি কৈছো এই এইটো কি বুলি কয় উম এ অ চা আমাৰ ছাৰহঁতে মাতে আৰু আহিছনে এনেকে বুলি মাতে নহয় মই যাওঁ নহয় তেতিয়া মানে আমাৰ ঘৰ ওচৰতে আছিলে হলেও বেলেগক নকয় মানে মোক কয় বেছি বিশেষকে মানে যা আজি তহঁতৰ ঘৰৰ পৰা চাহকন লৈ আহগে তেতিয়াতো পাকঘৰ নাছিলে। মই মানে কেটলি এটা আছিলে স্কুলত কেটলিটো লৈ যাওঁ শুনি হাঁহিব মানে সচাকে।
অ'।
কেটলিটো লৈ যাওঁ এতিয়া ঘৰত কেতিয়াবা পিঠা পনা থাকে বা বিস্ থাকে দিয়ে যদি নাথাকে তেতিয়া মানে কি কৰে আমাৰ ওচৰৰ গেলামালৰ দোকান এখন আছিলে দোকানখনতো দোকানখনতো একো বেছি বস্তু নাপায় তেতিয়া মানে এটকাত চাৰিটা বিস্কুট দিয়ে বাদামী
অ', কিমান এটকাত চাৰিটা?
এটকাত চাৰিটা দিয়ে তাত
পঁচিশ পইচাকে পঁচিছ পইচাটো পাইছা মানে আৰু তোমালোকে?
পাইছো মানে সেই তেনেকেতটো পোৱা নাই কিন্তু মানে এটকাটোত বা পঞ্চাশ পইচা বিলাক পাইছো আৰু মানে চলে তেতিয়া।
তাৰ পিছত মই দুটকা তিন টকা মানৰ আনো সেই বিস্কুট টো কাগজ খনে এনেকে মেৰিয় আনো কেটলীটো মায়ে চাহ বনাই দিয়ে কেটলীটো খত মানে ধোঁৱাটো ওলাই যাব বুলি কাগজ এটোকো মুকুটাই ভৰাই দিয়ে। অ', তাৰপিছত তেনেকে স্কুল গৈ গৈ গৈ স্কুল পাওঁগে। চাৰহতক চাহ দিওঁ চাৰহহতে চাহ কাপ খায় মই সদায় অনা নিয়া কৰো ঘৰৰ পৰা চাহ।
উম।
লগৰ এজনীকো লৈ যাওঁ মই হৰ্লিক্স খাওঁগে সিহঁতৰ সতি মায়ে চবকে দিয়া আৰু কিবা এটা কিবা এটা খাবলৈ হৰলিক্স খাওঁগে তাৰ সিহঁতক আমি আকৌ সেই কেটলি লৈ পেলাই আহি পেলাই চাহঁতক চাহ দিওঁহি। বা সেইটো কম দিন আছিলে নি বাৰু?
সঁচাই ন।
ভাবিব নলগীয়া দিন। তাৰপিছত এই চাউ আমাৰ দিনত মানে ভাত দিয়া নাছিলে তেতিয়া চাউল দিছিলে
হে হা?
চাউল দিছিলে মানে চাউল আহে যে স্কুললৈ প্ৰইতেকৰে ভাগৰ চাউল কেইটা দি দি দিয়ে। তেনেকুৱা
আ অ আমাৰ সেই লৰাই আনিছে নহয় এবাৰ।
অ,
আনিছে এবাৰ হয় দিয়া। পেৰি পাইছিলে বাৰু
তাৰ পিছত আমি ই দৌৰি দৌৰি যাওঁ যে চাউল দিব একদম ৰখি থাকো আৰু লাইন পাতি পাতি মোক কেতিয়াই দিব মোক কেতিয়াাই দিব চাউল নহয় বেলেগ কিবাহে দিছে আৰু আমি আগতে সঁচাকে কৈছো ন বৰ বেলেগ ধৰণৰ ফূৰ্তিয়ালা আছিলো দেই।
সঁচাই আজি,
অ সঁচাকে আগতে মানে কি হয় আমাৰ স্কুলখনত একো নাপ তাকে সপোন। আমাৰ ওচৰৰ স্কুল এখনত মানে অকমান দূৰ যাব লাগে আৰু তাত মানে আ আমাৰ স্কুলৰ পৰা মাতে মানে তাত হেৰি কম্পিটিশন পাতে।
উম।
তাৰপিছত আমাৰ স্কুলৰ পৰা মাতে যে আপোনালোক আহিব ইয়াল ল'ৰা ছোৱালীক লৈ আহিব আমাৰ ইয়াত কিবা কবিতা আবৃত্তি কিবা কিবি পাতিম সেইবিলাকত মানে যোগ দিবলে লাগিব আৰু
উম,
আমাক একে লাইন কৰি লৈ যায় স্কুলৰ পৰা তালে খোজকাঢ়ি খোজকাঢ়ি অত দূৰ।
আমি খোজকাঢ়ি খোজকাঢ়ি যাওঁ আৰু তাৰ পাছত, পাওঁ নহয় যিকো নহয় কবিতা আবৃত্তি হলো কিবা হলও মইতো কবাত হলো কবাত পাৱেই, তেতিয়া কি দিয়ে জানা নাই কাঠ পেঞ্চিল আৰু হেৰি বহী এক ডিষ্টা বা দুই ডিষ্টা পাত।
কিমান ভাল লাগে ন সেইটো কোৱাৰ পাছত মানে কেনেকুৱা ভাল লাগে।
অঁ মই এবাৰ। এ আমি যেতিয়া আমাৰো খুৰা মাষ্টাৰ কৰিছে ন। খুৰা মাষ্টৰ কৰে সেইখন স্কুলতে মই পঢ়িছিলো। মই একৈশ দিশটা বহি পাত পাইছো একৈশ দিশটা।
একৈশ ডিছটা বা,
একৈশ দিশটা বহী পাত আৰু কাঠ পেঞ্চিল তেনেকে ৰবৰ তেনেকে পালো। তেতিয়া কি হল বিলাইছে ৰাতি। মইতো ৰাতি আনিবলৈ যাব নোৱাৰিলো তাৰপিছত খুৰাৰ তাতে আছিলে। সেই খুৰাই কি কৰিলে সেইখিনি ৰাখি পেলাই,
পইচা ন,
অ খুৰাই ৰাখি পেলাই যাৰ, তাৰ মানে বঢ়ী কাগজ নাই অকনমান হেৰি উম ল'ৰা ছোৱালীবোৰ আৰু অকনমান দিগদাৰ যাৰ চলিবলৈ থলিবলৈ। চবকে বিলাই দিলে মই একোৱে নাপালো মোক নিদিলেই।
মই যে আনিব নগ'লো মানে ৰাতিটো কেনেকে যামনো আৰু বহুত ৰাতিলৈকে আছে। থাকিব নিদিলে আমাক চবকে বিলাই দিলে একৈশ দিশটা বহিপাট তেতিয়া মানে কি হয়। ফাৰ্ষ্ট ছেকেণ্ড হলে ধৰক তিনি চাৰি দিশটা মানকে দিয়ে তেনেকুৱা আৰু
উম উম,
আৰু দামো বেছি নাই নহয় বহী পাত দিছটাৰ।
হয় হয়।
সেইটো কাৰণে সেয়াকে দিয়ে আৰু আজিকালিহে ধৰক সেয়া দিয়ে মানে কিবা কিবি।
তোমাৰ এইটো পুৰস্কাৰ কিবা কিবি আগতে আমাৰ সেয়াই দিছিলে কাঠ পেঞ্চিল বহী পাত। কিবা কিবি।
মানে কামত অহাকে আৰু মানে । ছাত্ৰ ছাত্ৰীৰ কামত আহাকে।
কামত আহাকে দিয়া আৰু একৈশ দিছটা বহীৰ পাট মানে এই খেলা ধূলা চব মিলাই মিলি আৰু। আ
তাকেইতো এৰিমতকেও বেছি পাইছা বুলো সেইটো কৈছোঁ।
অ চবেই তেনেকে পাইছ মানে মই বুলিয়ে নহয় বেছি, বেছি অ, অ, অ। বাৰু দিয়ক লাগক নহ।
বাৰু ঠিক আছে দিয়া, দিয়া হ'ব দিয়া নহ।
হ'ব।